হেল্ল'! হেল্ল'! অ' ভাত বনাই আছোঁ।
ভাত খালে?
ভাত বনাই আছোঁ। হোৱা নাই।
হয় নেকি। কি বনাইছে? মই, ময়ো বনাই আছোঁ, বনাই আছোঁ।
অঁ!
মোৰ আলহী আহি আছে। ৰ'বা!
কোন?
মা মা হঁতৰ আলহী। বৌহঁত আহি আছে। বৌহঁত আমাৰ বৌ আছে না, বৌ ছোৱালী, বৌ ল'ৰা সনেকে আহি আছে। গুৱাহীত ক'বাত আছিল, ক'বাত আছি
হয় নেকি! ক'ত থাকে ইহঁতে?
শুৱালকুছি।
শুৱালকুছি! আৰু কি বনালে আজি ভাতত ভাতৰ লগত?
ভাতৰ লগতে বনালো দালি বনালো, ঢেকীয়া শাক ভাজিলো, কোমোৰা ভাজিলো আৰু মাংস বনালো।
মই আজি চাহী পনীৰ বনাইছোঁ।
আমিও চাহী পনিৰ।
হয়। চাহীৰ পনিৰটো মানে, প্ৰথমতে পনিৰ খিনি আনিলো। মানে, অৰ্ডাৰ দি আনিছোঁ, অনলাইনত অৰ্ডাৰ দিব পাৰি নহয়। ঘৰতে দি যায় আজিকালি দহ মিনিটতে। সেইটো অৰ্ডাৰ কৰিলো। পনিৰ সেইটো অৰ্ডাৰ কৰি পেলাই আনিলো, তাৰপিছত আৰু লগতে কাজু বাদামো অৰ্ডাৰ দিলো। তাৰে পিছত আকৌ উম, মাখন অলপ মাখন অলপ আনিলো। আৰু মিঠি-মিঠি সেই পাই যে সেইটো আনিলো, আৰু পনীৰ আনিলো। আৰু অলমান মাখন আনিলো, আৰু অলপমান ক্ৰিম আনিলো। সেইখিনি অনাৰ পিছত অহ গেছত-গেছত মানে আগতে পনীৰ খিনি কাটি ল'লো সৰু সৰুকে কাটি কেনে ভাজিলো। ভাজাৰ পাছত অলমান অলপ বেছি দৱাই ভাজিলো আৰু। শুনিছেনে? দৱাই ভাজাৰ পিছত মই মানে অলমান কাৰাকে ভাজিলে ভাল পাওঁ আৰু খাই।
মই নাভাজিলে বেছি ভাল পাওঁ।
আপুনি নাভাজিলে ভাল পায়। মই ভাজিলে আৰু সোৱাদটো অলপ বেলেগ পাও ভাল লাগে অলমান। তাৰপিছত ভাজাৰ পিছত আৰু ভাজিলো, ভাজি কেনে তাৰপিছত বিলাহী যে আছে, বিলাহী বিলাহী সৰু, সৰু -সৰুকে কাট টিছো বিলাহী খিনি, বিলাহী খিনি সৰু-সৰুকে কটাৰ পিছত সেইখিনি অহ, সেইত আৰু, কেৰাহি এখনত কেৰাহীত অলপমান মাখন দিলো, মাখন দি কিনে বিলাহী- বিলাহীখিনিত অলপ ভাজিলো লগতে দুটামান বাদাম দিলো, বাদামৰ পিছত অলপমান চেনি দিলো সেনেকে ভাজিলো।
ভাজি?
ভাজি কেনে, উম, সেইখিনি অলপমান খুন্দি দিলো মিক্সিত। মিক্সিত সেইখিনি খুন্দাৰ পিছত বস্তুখিনি অলপমান সেই হৈ যায় ন গুৰা হৈ যায়।
পেষ্টতো
নহয়- নহয়, পেষ্টটো ঠিকে কৈছে। সেইখিনি আকৌ কেৰাহীটোত আৰু অলপমান মাখন দিলো, পেষ্টটো দিলো দি পেলাই আৰু বিলাহীৰ সেইখিনি ঢালি দিলো, ঢালি কেনে তাতে আপোনাৰ আহ দৈ দিল, দৈ হয় আকৌ মচলাবোৰ দিলোঁ, মচলা দিলোঁ, ক্ৰীম দিলোঁ, সেনেকে অলপমান লৰাই দিলোঁ, লৰাই দিয়াৰ পিছত তাতে অ মাস তাতে ক্ৰীম আনিছিলো যে, অ ক্ৰীমখিন -ক্ৰীম খিনি দি দিলো
মাখন, ক্ৰীম, পনীৰ গোটেই গাখীৰৰে?
গাখীৰৰে অ, হঃ হহ গাখীৰৰে আৰু গোটেইখিনি, তাৰ পিছত সেইখিনি দিয়াৰ পিছত আপোনাৰ, ভালকে লৰালো, লৰাৰ পিছত বহুত খিনি বনালো এনেকে পনীৰ খিনি ঢালি দিলো পনীৰখিনি পাঁচ মিনিট, দহ মিনিট মান উজালব উতলব মানে গৰম তাপ- তাপ খাবলৈ দিলো তাৰপিছত হৈ গল পনীৰ আমাৰ। আপুনি মাংসখিনি কেনেকে বনালে?
মই চিম্পুল কৰি বনালোঁ আৰু সচৰাচৰ নৰ্মেল ঘৰত যেনেকৈ বনাওঁ সেনেকেই বনালোঁ।
কেনেকে?
কেনেকে মানে, ফাষ্টত -ফাৰ্ষ্টতে ধুই ললো প্ৰথম ধু ললো তাৰপাছত আপোনাৰ সেই গৰম পানীত বইল কৰিলো।
অ।
বইল অলপ নিমখো দিলো, বইল কৰি কিনে আৰু পানীটো চেকি ললো লৈ তেল বহাই দিলোঁ বহাই ক পিঁয়াজ দিলোঁ, পেষ্টখিনিত দিলোঁ দি ভাজে ভাজে ভাজিলো। ভাজা আলুত আলু ভাজিলো একে লগে। ধৰ মচলা-চচলা দিলো আৰু। মচলা-চচলা দি আৰু মাংস সানি বহাই দিলো। বহাই দি লাৰি লাৰি লা লাৰি-লাৰি, ভাজি-ভাজি-ভাজি-ভাজি অলপ সময় ঢাকন দি হেল্ল'। থাক নি দিয়াৰ পাছত। ভাজীটো হৈ গ'ল। তাৰ পিছত আৰু যিখিনি লাগে সেইখিনি বনালো আৰু জোখমতে চব খিনি দি।
আহ ঠিকে কৰিছে অ। কথা আজি মই আকৌ অলপ ফেঞ্চিৰ ফালে যাম বুলি ভাবিছো।
আজি।
ফেঞ্চি বজাৰত হয়। হাত খাই কিন্ত দুপৰীয়া সাৰ খাই কিনি।
উম গৰম দেখোন বহুত ফেনঞ্চিত যাবা।
এ যাব পাৰি আৰু আজি। তাতে মানে আপোনাৰ অ তাত। মানে আপোনাৰ বহুত ভাল ভাল কাপোৰ পায় অলপমান তাতে। কাউন্ট্ৰে বহুত। কম পইচাতে বহুত ভাল ভাল কাপোৰ পায়। সেইবোৰ কাপোৰ কিনিব যাম তাৰে পিছত। চেডেল কিনিব যাম তাৰে পিছত বেগ দুখনমান কিনিম তাৰপিছত খাৰু কিনিম তাৰে পিছত যোন মানে।
কিহৰ ইমান বজাৰ বেছ। চেচনি আভাৰ।
অ নহয় নহয় এনেই বহুত দিন বজাৰ কৰিবলৈ যোৱা নাই।
নলোকাবাৰ বিয় আছে নেকি ইমান বজাৰ।
নাই নাই বজাৰ কৰিবলৈ বহুত দিন যোৱা নাই সেইকাৰণে। কিনিম আৰু। তাৰ পিছত সেইখিনি কিনাৰ পিছত আকৌ আমি খাবলৈ যাম। ভাল ভাল এখনন দোকানত। বিভিন্ন বিভিন্ন খাই। খাবলৈ যাম ফাষ্ট ফুড। দে আৰু চাওমিন মম'। এইবোৰে খাম কি খাম বেলেগ উপায়তো নাই সেইবোৰে খাব। ল'ব লাগিব। তাৰে পিছত আৰু যাম আৰু এনেকে লাহে দিৰে গৈ আছো পিছে।
কদৰ ন তজ আজি।
আহ উদ্ডয়ন এখন যে নতুনক নতুন নহয় বাৰু পুৰণিয় হল এইখন যে ব্ৰহ্মপুত্ৰ হেৰিটেজ কিবা এখন নামটো আছিলে যে তাতে ৰাম। তাতে যাম তাতে মানে বিৰাট ধুনীয়া প্ৰকৃতিৰ দৃশ্যবোৰ দেখা পায়। প্ৰাকৃতিক সৌন্দৰ্য্য।
ব্ৰহ্মপুুত্ৰ পাৰত নেকি খে ব্ৰহ্মপুত্ৰৰ ওচৰতে না
পুত্ৰতটো দেখাই পায় কিন্তু আপুনি ব্ৰহ্মপুত্ৰলৈ যাব নোৱাৰে বাট সেনেকে বেৰা চেৰা বহুত কিবা কিবি দিয়া আছে দেখা পায় মানে ধুনীয়াকে বনাইছে তটো চৰকাৰে বনাইছে বিৰাট ধুনীয়া লাগে তাতে আকৌ মিউজিয়াম
কুপন ল'ব লাগে নেকি সোমালে
আজিকালি নালাগে আগতে এশ টকাকে লাগিছিলে তাতে আপোনাৰ বি তাতে আপোনাৰ এই অসম অসমৰ ঐতিহাসিক কিছুমান বস্তু আছে এই ডিচি বাংলৰটোত নে কি বুলি কয় নেকি সেইটোত বিৰাট কিছুমান মিউজিয়াম টাইপৰ কিছুমান বস্তু আছে আৰু অসমৰ
চিনা হয় নে
হাঁ
এনে চবেই আছে
অঁ ছবি কিছু কিছু আছে আৰু কিছু বস্তু আছে মোৰ যিমান দূৰ মনত আছে কিছু বস্তুওঁ আছে তাতে
উম গৈ পোৱা নাই যাব লাগিব কেতিয়াবা
আহিব আহিব তাতে আকৌ আপোনাৰ আঁহ তাতে বঢ়িয়াকে জুলিব পাৰি এটা যে এটা ঠাই আছে সেই চকাবোৰ যে আছে গাড়ীৰ চকা দেখিছেনে
গাঢ়ি চকা আছে যে
ডাঙৰ ডাঙৰ চকা আছে সেইটো সে সেনেকৈ বান্ধি পেলাই এ জ জ্বুলিব পৰাকৈ এটা ঠাইৰ বনাইছিল ততে
উম
সেই ঠাই খিনি মানে জুলিব পাৰি তাৰপিছত সেইখিনিত অঁ
ভয় নালাগে
ভয় নহয় নহয় চাপৰ হয় বিৰাট চাপৰ হয় মাটি চুবইে পাৰি বহি খালে অলপ মাটিতকৈ অলপ ওখ সৰু চৰি সৰু ল'ৰা ছ ছোৱালী বোৰৰো আছে ডাঙৰেও পাৰে আমি জুলত তে আমাক এক পোৱা নাই সৰু ল'ৰা ছোৱালীবোৰ কিছুমান আছে যিবোৰক ডাঙৰ ডাঙৰ বোৰক যাব নিদিয়ে বেলেগ ন একেলগে আছে বাট যাব নিদিয়ে আৰু আমাক কিছুমান বস্তুত এইটোত যাব দিছে আৰু একো কোৱা নাইচোন সেনেকৈ তাৰিছত ওচৰত আৰু এটা আছে নহয় ৰিভাৰ ফ্ৰন্ট বুলি নদীৰ ওচৰত নদীৰ সিখিনিত তাতে আপোনাৰ বিৰাট বিৰাট ধুনীয়া আছে মানে ফুল গছ গছনি বিভিন্ন বিভিন্ন ধৰণৰ ফুল আছে আৰু খাদ্যৰ এটা ঠাইওঁ আছে তাতে খাদ্য ঠাইখিনি তাতে আপোনাৰ বহুত আছে
কি আছে
খাদ্যৰ ঠাই তাতে মানে জুচ তুচ খাব মানে আছে আৰু জুচৰ দোকান আৰু বিভিন্ন বিভিন্ন খাদ্য সৰু চুলিবোৰে ভাল লগা আৰু সেইবোৰ খাদ্যবোৰৰ আছে আৰু সেইবোৰ কফি পাই বিৰাট ধুনীয়া ধুনীয়া চাহ পায় আৰু নেম নেমুৰ পানী পায় সেইবোৰ আছে লগতে আৰু চিঙৰা পায় কচৰি পায় জিলাপী পায় সেইবোৰো আছে তাৰ পিছত
তে
পাই পাই পাই আপুনিও আহিছে নে নাই
নাইজৰা
নাই যোৱা যাব লাগে কেলে নাযা যায়
যাব কেতিয়াবা
যাব আকৌ আপুনি নাযায়চোন
যাম
কেতিয়া যাব
চাওঁ কেতিয়া যাওঁ সুবিধা হলে যাব লাগিব আৰু
যাব আকৌ যাব লাগে বিৰাট ধুনীয়া ধুনীয়া দৃশ্য গুৱাহাটীৰ মাজমজিয়াত যে ইমান ধুনীয়া এটা প্ৰকৃতি প্ৰাকৃতিক দৃশ্য থাকিব বুলি ভবাই নাছিলো
খালি বনাই আছে সবিলাক দিছো বহুত এতিয়া আৰু বনাব এতিয়াতো আৰু বেগুনীয়া বনাব ভালে তলাৰ হ'বগ দেখন
বেঙুনীয়া ৰঙৰ হ'ব নেকি কেলে
তাতে আৰু হেৰি কোনোবা অহা কথা আছে বাহিৰৰ পৰা মন্ত্ৰী
হয় নেকি বা কাৰণ বিশেষ কাৰণ আছে নেকি
বোলে
প্ৰজেক্টৰ কাৰণে আহিব অ সিহঁত এতিয়া আকৌ বিশেষ কাৰণৰ কাৰণেই আহি থাকে এ এঠাইৰ পৰা
আহ এনেকে আহিব এনে নাইে
এনে ন ঠিকে হৈছে আৰু ভাত খালে
পাত নাই আল অ আলুহে আহাই নাই